হেল্লো' নমস্কাৰ।
হয় নমস্কাৰ।
আপুনি অলপ ফ্ৰী আছে নেকি?
হয় হয় হয়, মই ফ্ৰী আছোঁ।
আপোনাৰ লগত মই অলপ আপোনাৰ পৰা অলপমান খাদ্যৰ বিষ- ব্যায়ামৰ বিষয়ে জানিব বিচাৰিছিলো ব্যায়ামৰ বিষয়ে।
ব্যায়াম ন?
উম ব্যায়াম।
হয় হয় আপোনাক ব্যায়ামৰ বিষয়ে মই অলপ নিশ্চয় জনাম। আ ব্যায়াম হৈছে আপোনাৰ প্ৰথম সুখ নিৰোগী। হোৱাটোৱেই, মানে অৰ্থাৎ শৰীৰ সুস্থ হ'লে হে প্ৰকৃত সুখ।
হয়।
আৰু শৰীৰ সুস্থ ৰখাৰ আটাইতকৈ সহজ আৰু ভাল উপায় হ'ল আপোনাৰ ব্যায়াম।
ব্যায়াম মানে হল শৰীৰৰ অংগ পত্যংগবোৰক নিয়মিত - ভাবে লৰচৰ কৰোৱা, অ তাৰ পিছত- প্ৰাচীন ভাৰতত ঋষিমুনিসকলেও যোগ আৰু ব্যায়াম কৰিছিল। আজিৰ বিজ্ঞানৰ যুগতো চিকিৎসকে কয় দিনত- ত্ৰিছ মিনিট হ'লেও ব্যায়াম কৰিব লাগে। কাৰণ ব্যায়াম কৰিলে মানুহৰ ধৰক আপোনাৰ দেহ মন সুস্থ হয়। আপোনাৰ আ তাৰ মানে আ - মানে সেই আৰু কাম কৰিব পৰা ক্ষমতা টো বাঢ়ি যায়, তাৰ পিছত- স্মৃতিশক্তি বৃদ্ধি হৈ বিভিন্ন ধৰণৰ লাভ হয়। ব্যায়ামৰ আপোনাৰ প্ৰয়োজনীয়তা সমূহত আপোনাৰ- অ আজিকালি ল'ৰা ছোৱালী ধৰক মোবাইল টি ভি, পঢ়াত ব্যস্ত বেছিকৈ হৈ থাকে, খোৱা বোৱা
হয়।
ভেজাল গতিকে ডায়েবেটিছ হৃদৰোগ- ডাঙৰ পেট মানসিক টেনশ্যন বহুত ৰোগত ভুগি থাকে। এই সকলো ৰোগৰ পৰা বাচিবলৈ ব্যায়ামৰ বিকল্প নাই। ব্যায়ামৰ উপকাৰিতাসমূহ হ'ল আপোনাৰ শাৰীৰিক উপকাৰ। শক্তিৰ শক্তিশালী হৈ থাকিব শৰীৰ শক্তিশালী হয়। মাংস পেশী আৰু হাড়- টান হয় ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে, সাধাৰণ - জ্বৰ চৰ্দি কাহ কম হয়। তাৰপিছত ওজন নিয়ন্ত্ৰণ, চৰ্বি গলি শৰীৰৰ। ফিট থাকে, ডাঙৰ পেট নহয়। হৃদযন্ত্ৰ ভাল থাকে, ৰ- ক্ত চলাচল ভাল হয়, হাৰ্ট এটেক, ব্লাড প্ৰেছাৰ- সম্ভাৱনা কম হয়। তাৰপিছত ডায়েবেটিছ নিয়ন্ত্ৰণ হয়, চেনীৰ মাত্ৰা ঠিক থাকে। তাৰপিছত ভাল নিদ্ৰা অৰ্থাৎ গভীৰ টোপনিটো ভাল হৈ ব্যায়াম কৰিলে। তাৰোপৰি মানসিক উপ উপকাৰ হ'ল আপোনাৰ টেনচন কমে। ব্যায়াম কৰিলে মগজুত আ- এণ্ডৰফিন নামৰ হৰমন ওলাই দিয়া ক্ষেত্ৰ- প্ৰিয় হৰমন বুলিও কোৱা হয়। তাৰপাছত আপোনাৰ মনোযোগ বাঢ়ে, পঢ়াত মন বহে, মনত থাকে, - আত্মবিশ্বাস বাঢ়ে, - নিজক ফিট অনুভৱ কৰিলে কামত উৎসাহ আহে, খং, দুখ- কমে, মন শান্ত হৈ থাকে তাৰপিছত আপোনাৰ- তাৰোপৰি আপোনাৰ ব্যায়ামৰ দ্বাৰা আপোনাৰ আ বিভিন্ন ধৰণৰ সামাজিক উপকাৰো হয়। ধৰক পাৰ্কত বা- খেলপথাৰত গৈ ব্যায়াম কৰিলে নতুন বন্ধুবৰ্গ লগ পোৱা যায়, আ-
হয়।
দলগত ব্যায়ামত দলীয় ভাৱ গঢ়ি উঠে। তাৰোপৰি বিভিন্ন ধৰণৰ ব্যায়াম আছে। যেনে- হালকা ব্যায়াম, লাইট এক্সাৰচাইজ আৰম্ভণিৰ বাবে ভাল। খোজ কঢ়া, দৌৰা, চাইকেল চলোৱা- আ দোৰি জপা, স্কিপিং, চিৰি বগোৱা- আদি আপোনাৰ এই সাধাৰণ ব্যায়াম আৰু এইবোৰ ব্যায়াম কৰিলে দেহটো ভালে থাকে। তাৰে উপৰিও যোগাসন, - য়জাক আমি য়গা বুলিও কওঁ। ই ভাৰতৰ পুৰণি পদ্ধতি। শৰীৰ আৰু মন দুয়োতাৰে বাবে- বৰ ভাল সূৰ্য নমস্কাৰ গোটেই শৰীৰৰ ব্যায়াম, - তাৰপিছত প্ৰাণায়াম উশাহ নিশাহৰ ব্যায়াম, - তাৰপিছত টেনচন কমাই, তাৰপিছত- পদ্মাসন মেৰুদণ্ডটো আৰু মনৰ বাবে ভাল, -
হয়।
তাৰপছত শক্তি আৰু বৃদ্ধিকাৰী ব্যায়াম আ ডম্বৰ, - পুচাপ, চিতাপ ইয়াত মাংস পেশী টান হয়, আমি যাক জিম বুলি কওঁ। জিমত গ'লে- আপোনাক বিভিন্ন ধৰণৰ ব্যায়াম কৰা যায়। তাৰ ফলত আমাৰ শৰীৰত- টো অধিক শক্তিশালী হৈ পৰে আৰু ব্যায়াম কৰাৰ আপোনাৰ- সঠিক সময় হৈছে- পুৱা খালী পেটত বা গধূলি কৰাটো ভাল। প্ৰতিদিনেই ত্ৰিছৰ পৰা চল্লিছ মিনিট কৰিব লাগে। তাৰপিছত কাপোৰ ঢিলা আৰু আৰামদায়ক কাপোৰ পিন্ধিব লাগে। পানী, ব্যায়ামৰ আগত- তাৰপিছত পানী খাব লাগে, তাৰপিছত নিয়মিত এদিন কৰি তিনিদিন- এৰি লাভ নাই। প্ৰতিদিনে অলপ হ'লেও ব্যায়াম কৰিব লাগে, তেতিয়া আপোনাৰ শৰীৰটো সদায়- সুস্থ সবল হৈ থাকিব।
হয়।
এতিয়া আপুনিও কওকচোন অলপ আপোনাৰ পৰা শুনিব বিচাৰিছো।
মোৰ মতে ব্যায়াম। ব্যায়াম মানে হৈছে শৰীৰ আৰু মন দুয়োটাকে ফিট ৰখাৰ আটাইতকৈ ভাল পায়। ব্যায়ামৰ কিছুমান উপকাৰিতা আছে যেনেকুৱা শৰীৰ ফিট ৰাখে।
হয় ।
হৃদয় ভালে ৰাখে ৰক্তচাপ আৰু শ্ৰেণী নিয়ন্ত্ৰণ কৰে। ত মন ভালে থাকে ষ্ট্ৰেছ কমে মুড ভাল হয়। শক্তি আৰু নিদ্ৰা ভাল হয় দিনটো সজীৱ লাগে। ৰোগৰ পৰা ৰক্ষা যেনেকুৱা ডায়বেটিছ হৃদয়। হৃদৰোগৰ ৰি্কস কমে ঘৰতে কৰিব পৰা সহজ। বায়াম কিছুমান আছে যেনেকুৱা ৱাকিং জগিং। মানে দিনত কম চে কম এক ঘন্টা হলেও কৰিব লাগে। পুচাপ আৰু স্কোৱাছ শৰীৰৰ শক্তিশালী। লেং যেনে পেটৰ চৰ্বি কমাবলৈ য়োগা আৰু ষ্ট্ৰেচিং। ফ্লেক্সিবিলিটি আৰু শান্তিৰ বাবে। আৰু কিছুমান আছে স্কিপিং আৰু ৰোপ দছ মিনিট। ফুল বড ৱৰ্কউট বুলি কয় যাক ব্যায়ামৰ। টপ আছে কিছুমান ৰেগুলাৰ হওক সপ্তাহত চাৰি দিন টো পাঁচ দিন। আৰু প্ৰত্যেক দিনেই কম চে কম আধা ঘন্টা বা এক ঘণ্টা।
হয়।
পানী খাব লাগে ৱৰ্ক আউট আগত আৰু পিছত। মানে আমি ব্যায়াম কৰাৰ আগতো খাব লাগে পিছতো খাব লাগে পানী। খালী পেটত কৰিবব নালাগে ব ব্যায়াম কাৰণ হালকা হৈ যায়। বডিৰ কথা শুনক বিষ হলে জিৰণি লব লাগে। ৱাৰ্ম আপ থাকে কুল ডাউন থাকে ইঞ্জুৰ বাবে বাছে। মতিভেছ মতিভেট আৰু ৱানলিনিয়াৰ মানে আজিৰ কষ্ট। আৰু সমান কাইলৰ শক্তি বডি ৰাখিলে বডিয়ে। ৰাখিব ওৱান পাৰ্চেণ্ট। বেটাৰ অভ্ৰিডে বুলি কৈছে মানে সদায় এক পাৰ্চেন্ট হলেও কৰিব লাগে বুলি কৈছে আমাক।
হয়
আৰু সদায় এনেকুৱা নহয় যে এক্সকিজ নহয় বা এক্সাৰচাইজো। নহয় সেনেকুৱা আনডেভ কৰিব দিছে আমাক। আৰু ব্যায়াম কৰাৰ ফলত আমাৰ ৱট লছ হয় হেওজন কমে। তাৰপিছত কিছুমান মাচুল গাইন হয় এইবিলাক। ব‌োয়ামৰ কিছুমান অপকাৰিতা আছে যেনেকুৱা বোয়ামৰ ভাল। ব্যায়াম ভাল হ কিন্তু ভুল ভাবে। আৰু অত্য়াধিক কৰিলে শৰীৰৰ শক্তি হব পাৰে ক্ষতি হব পাৰে। আৰু অধিক অত্য়াধিক দামৰ কাৰণে আমাৰ কি হয় শৰীৰ ভাগৰ আৰু বি লাগে। মাচুলত টান হয়।
মাচো কিছুমান ইঞ্জুৰৰি হয় আমাৰ যেনেকুৱা লিগামেণ্ট চিঙা হাৰ বঙা পাণ্ডাৰা থুৰবিী। দুৰ্বলতা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কমা যেনেকুৱা বেছি কৰিলে বডি ৰিকভাৰ কৰিব নোৱাৰে।
নোৱাৰে।
নিদ্ৰায় সমস্যা ৰাতি টোপনি নাহে ষ্ট্ৰেছ বাঢ়ে। ব্যায়াম কৰিলে আমাৰ কেতিয়াবা এনেকুৱা হয় ৰাতি টোপনি কেতিয়াবা আহেও কেতিয়াবা নাহেও আৰু এইটো এটা সমস্যাত পৰে, থ্ৰীডদেইড চাপ পৰে, যেনেকুৱা বেছি ইনটেনচন ৱৰ্কউট কৰিলে আমাৰ কি হয় হৃদয় দুৰ্বল হৈ পৰে। ফুল নিয়মত ব্যায়াম কৰিলেও কিছুমান আমাৰ হয়। যেনেকুৱা ৱাৰ্ম আপ নকৰাকৈ কৰিলে। পেশী টানি যোৱা আৰু ক্ৰাম্প হয়, তাক আমি ক্ৰম্প বুলি কওঁ খালি পেটত বা ভৰ পেট খাই কৰিলে আমাৰ বমি হয়, ডিজি হয়। তাৰ পিছত পানী নাখায় কৰিলেও আমাৰ কিছুমানৰ মূৰ ঘূৰাই। তাত ডিহাইড্ৰে্যন হয়, অৰ্থাৎ যাক আমি বমি কৰা বুলি কওঁ। ফুল বস্তুৰুত কৰিলে পিঠি কঁকাল বা দীৰ্ঘম্যয়াদী বিষ হয়। আৰু কিছুমান সমস্যা যেনেকৈ খোৱা বোৱা ৰ অভাব অভাৰৰ। মানে ব্যায়াম কৰি বেছি খালে ওজন নক কমে, আমি যি এটা নিয়মীয়া ভাৱে খাবা দিছে। তেতিয়া আমাক তেতিয়া আমি ব্যায়াম ব্যায়াময় কৰাটো আমি পাম মানে। শক্তিটো পাম, তাৰপিছত কিছুমানে এডিকচন আছে। সেই এডিকশ্যন বিলাক বাদ দিব লাগিব, যেনেকে কৰিব লাগিব বা ভাব জিৰণি নিদিয়া, সেইগিলা আমি জিৰণি ক'ত মানে ব্যায়াম কৰি উঠি নিজক জিৰণি দিব লাগিব, তাৰপিছত সময় নষ্ট তোৰ পঢ়া শুনা কাম বাদ দি কেৱল জিম বা ৱক আউট কৰা। বা ব্যায়াম কৰা, মহিলাৰ ক্ষেত্ৰত কিছুমান বেছি নকৰিলে। পাৰমেন্তত বেলেঞ্চ ন হব পাৰে গুৰুত্বপূৰ্ণ কিছুমান কথ থাকে যেনেকুৱা ব্যায়াম বেয়া নহয়, ফুল পৰিমাণ বা ফুল নিয়মত। কৰিলে আমাৰ কি হয় ব্যায়ামৰ কিছুমান অপকাৰিতা ওলায়, আৰু তাৰ ফলত আমাৰ কিছুমান ৰোগ দেখা দিয়া যায়।
হয় হয়।
আৰু সুষম সপ্তাহত চাৰিৰ পৰা পাঁচ দিন আমি কি কৰিব লাগব ব্যায়াম কৰিব দিছি আৰু। তাৰপিছত আমাক কমচেকম শৰীৰত মানে আধা ঘন্টা বা ঘন্টাই তাতকৈ বেছি নহয় মানে, ৰেষ্ট ল'বা দিছে তাৰপিছত। এতিয়া আপুনি কওকচোন অলপমান আৰু অলপ।
হয় আপুনি যিখিনি কথা কৈছে হয় বহুতখিনি শিকিবলগীয়া কথা কৈছে ভাল কথাই কৈছে। তাৰোপৰি ব্যায়ামৰ অঁ উপকাৰিতা বুলি ক'লে আপোনাৰ বিভিন্ন ধৰণৰ অবকেশ হয়। ধৰক অ
ব্যায়াম ন শৰীৰে শৰীৰ ভাঙি পৰে, ডায়েবেটিছ, হৃদৰোগ, গাঁঠিৰ বিষ, ডিপ্ৰেশ্যন হয়, ল'ৰা-ছোৱালী উচ্চ তা নাবাঢ়ে, তাৰপিছত মনোযোগ কমে কাৰণ ব্যায়ামটো শৰীৰটো সদায় মানে এ সতেজ কৰি ৰাখে ব্যায়াম কৰিলে, মগৰজু মগৰজুটোৰ মানে স্মৃতি শ ক্তি বৃদ্ধি কৰে, ধৰক গাত এ এ শক শক্তি বঢ়ায়, ষ্ট্ৰেংথ বঢ়ায়, আপোনাৰ সমতাটো বঢ়ায় তাৰোপৰি আহ ঔষধতকৈ আপোনাৰ ব্যায়ামটো ভাল বুলি কয় মানুহে আ কিয়নো ঔষধে এটা ৰোগ ভাল কৰে কিন ব্যায়ামে এশটা ৰোগ নহ'বলৈ দিয়ে। আৰু আমি যদি সুস্থ জীৱন জীবা জীয়াব লাগে খোজোঁ তেন্তে প্ৰতিদিনে ব্যায়াম কৰাটো অভ্যাসত পৰিণত কৰিব লাগিব। মানে আজি ত্ৰিশ মিনিট ব্যায়াম, কাইলৈ ত্ৰিশ বছৰ সুস্থ জীৱন। ব্যায়াম কৰে আৰু সু সুস্থ হোৱা দেশ ৰ কাম কৰা। মানে ব্যায়াম কৰি সুস্থ হৈ থাকিলেহে আমি তাৰপিছত ভৱিষ্যতলৈ ভাল ভাব কাম কৰিব পাৰিম। আমাৰ শক্তি সদায় থাকিব আমাৰে ষ্ট্ৰেংনটো সদায় থাকিব তেতিয়া আমি পিছলৈ ভাল কাম কৰি যাব পাৰিম। নহ'লে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ, গাঁঠিৰ বিষ, বিভিন্ন ধৰণৰ প্ৰব্লেমে আমাক মানে কাম কৰিবলৈ অসুবিধাৰ চেষ্টা কৰিব।
হয়।
হয় অ এতিয়া আপোনাৰ ধৰক, বেমাৰ কিছুমান ধৰক চৰকাৰী পদ প্ৰদক্ষেপ হৈছে চৰকাৰে ফ্ৰীত ইণ্ডিয়া মুভমেণ্ট আৰম্ভ কৰিছে। স্কিলে প্ৰতিদিনে পি টি পিৰিয়দ ৰাখিছে। পাৰ্কত অপেন ব্যায়াম বনাই দিছে যাতে সকলোৱে বিনামূলীয়া ব্যায়াম কৰিব পাৰে।
হয় হয়।
সেইখিনিয়ে আৰু হেল্ল
হেল্ল ঠিক আছে আপোনাৰ পৰা কথাখিনি শুনি ভাল লাগিল ধন্যবাদ।
হয় হয় হয় নিশ্চয় ধন্যবাদ।
উম